হেল্ল' শুনা পাছা অ', মই শুনিছো। অ' মউ পাতলো কথা এই এনে হেৰি চুলি। জ্ঞানৰ অলপ কিতাপ এখন মেলি চাই আছিলোঁ।
অ অ অ অ অ, ঠিকে আছে ঠিকে আছে বাকী ভাত পানী খালা?
ভাত পানী খালো হয় হয়, তুমি খালা?
উম নাই খোৱা ৰবা অকন পিছত খাম হুম। তোমাৰ এই কি বুলি কয় এই তুমি কলনত ফাষ্টতে কিতাপ পঢ়ি আছো বুলি এটা কোচ তংগুৰু হা মানে আজিকালি এডুকেশচন টো তুমি ভাল বুলি ভাবা নে মানে মানুহ বিলাকে আজিকালি ইহ অলাইনত ক্লাছ কৰা মানে অপেনকে মানে অনলাইনত ক্লাছ কৰাটো বেষ্ট। এতিয়া অফলাইন ক্লাছ কৰাটো বেষ্ট হয়।
ক'ব গলে দুটাই মানে ভাল আছে বেছিকে হ'লে। ক'ব গ'লে হেৰি। অনলাইনত ক'ব যোৱাতকে মানে অফলাইন ফিজিকেলি ক'ব গ'লে বেছি ভালহে। মানে টিচাৰৰ লগত কথা পাতিব পাৰি ওচত বুজি নাইপোৱা এনেকে এ দেখাই দিয়ক এইটো এনেকে কেনেকে আহিছে ক'ব পাৰি কিন্তু অনলাইনত হে সুবিধাটো পোৱা নাযায়। অনলাইনত অকল ক'ব লাগিব যে। এইটো সিহঁতে মানে একফালৰ পৰা বকি থাকিব আমি অকল বহি - বহি শুনি থাকিম তাকো চাই - চাই শুনি - শুনি মানে এক জেগাত বহি শুনি - শুনি আমনি লাগি যায়। কিছুমানে আকৌ চকু বিষায় সেনেকুৱা হয় মানে বহুত প্ৰব্লেম হয় ক'ব গ'লে তাতকে ভাল অনলাইনতকে অফলাইনতটো বেছি ভাল মোৰ ক
অ, হয় বাৰু এ মই কি হব জানে তোমাৰ এই এই অনলাইন অফলাইন টো ন কিছুমান ক্ষেত্ৰত কিন্তু অনলাইন টেনত যে লয় যে অনলন যে ক্লাছবিলাক যে কৰে সেইটো কিন্তু কিছুমান ক্ষেত্ৰত বেষ্ট কেতিয়া জানানে আমি শুনি আছা নে? মানে আমি যেতিয়া তোমাৰ ধৰি লোৱা আমি আহ ডিগ্ৰী কৰি আছো হা এতিয়া ত তোমাৰ ডিগ্ৰী যেতিয়া মানুহে কৰে ত ডিগ্ৰী কৰাৰ টাইমত মানে কি হয় কিছুমান এনেকুৱা ঘৰৰ থাকে মানে কলেজত অহা যোৱা কৰি পেলাই মানে পঢ়া খৰচটো ওলাব নোৱাৰে। ত' সিহতৰ কাৰে বেষ্ট অপেনত বা অনলাইন ক্লাছ কৰাটো বেষ্ট হয় তেতিয়া অনলাইন ক্লাছ কৰিব পাৰে বা অপেনত কৰিব পাৰে। একজাম দেটমতে একজাম দিব যা বাকী সময়খিনি বেলেগ কাম কৰি পেলাই নিজৰ হাত খৰচটো ওলাব পাৰে।
উম, হয়-হয়।
ত ছেকে-ছেকেণ্ড ইয়াৰলৈকে তুমি অ, অফ লাইন মানে অন লাইন অফ লাইন ক্লাছ কৰিব লাগে আৰু ফিজিকেলি গৈ পেলায় ক্লাছ কৰিব লাগে কিন্তু তোমাৰ যেতিয়া ভাল কিনে পাছ কৰি পেলাই মানে কলেজ পাই তেতিয়া মোৰ মতে মিডিল ক্লাছ ব মানে দুখীয়া ঘৰৰ যোনে মানে নিজৰ পঢ়া খৰচটো ওলাবও নিজে বিচাৰে ত' সিহঁতে অপেনত বা অনলাইন লোৱাতটো ভাল হয়।
উম, হয় - হয় ঠিকে কৈছা। মানে অনলাইন উম, কোৱা-কোৱা-কোৱা তুমি কোৱা?
মানে কি হয় আজিকালি তোমাৰ এই অনলাইনত যে মানে গাঁৱৰ পৰা কৈছো হা মই একজাম্পুল টো গাঁৱৰ পৰা তোমাৰ কিছুমান এনেকুৱা মানে ল'ৰা ছোৱালী থাকে বহুত ভাল পঢ়াত কিন্তু বেলেগ বাহিৰৰ এখন গ দেশত গৈ পেলাই পঢ়িব পৰা পইচা নাথাকে সিহঁতৰ সেই ত সিহঁতে যদি ঘৰতে বহি পেলাই সেনেকে বাহিৰৰ কিবা এখন ভাল কলেজৰ পৰা যদি অনলাইন যোগে মানে অপেনত যদি ক্লাছ বিলাক কৰিব পাৰি সিহঁতৰ কাৰণে ভাল নহ। খৰচটো বাচি যায় ঘৰতো থকা হয় ঘৰতে কিবা কৰি পেলাই ক্লাছ ছালাছ কৰিব পাৰে।
উম, মানে চোৱা অনলাইনৰো হয় মানে দুটাতে ক'ব গ'লে হে ভালো আছে বেয়াও আছে। মানে অনলাইনত যদি ক'ব যাও ইয়াতে মোবাইলটোকে চোৱা হব। তাতো সেইটো চাই থাকিলে মানে নিজৰ স্বাস্থ্যও অলপ বেয়া হয় ক'ব গ'লে। হ'লেও ভালো আছে হয়। লগতে এক জেগাত বহি মানে নিজেও আমনি লগা হয় সেইটো হয়। আৰু যদি ক'ব যাও অনলাইনত মানে হেৰি অনলাইনত যদি পঢ়িব যায় ভাল সুবিধা লাগে। যেনেকে হওক মোবাইলৰ ৰিচাৰ্জ থাকিবই লাগিব অনলাইন নেটৱৰ্ক সেইবোৰ চব থাকিবই লাগিব। ভাল মানে মোবাইল স্মাৰ্টফোন এটা নহ'লে ত সেইটো সুবিধা কেতিয়াও নাপাব ত' সেই গোটেই সুবিধাখিনি পালেহে অনলাইন ক্লাছটো কৰা যায় ক'ব গ'লে।
অ অ আৰু তোমাৰ কি হয় বাহিৰত পঢ়িব গৈ পইচা খিনিতো বেছি খৰচ হয় এইবিলাকত কৰি হয়নে বাহিৰৰ পৰা অহা যোৱা কৰা বাকী নতুন এখন ঠাইত গৈ পেলাই ৰুম লৈ পেলাই থকা বাকী খোৱা খৰচটো আছে পঢ়া খৰচ আছে ৰুম ৰেণ্ট, ৰুমৰ ৰেন্টৰ। খৰচ দিব লাগে যদি ইমান দুখীয়া ব বেছি ধনী ঘৰৰ ল'ৰা নহলো ছোৱালী নহয় তেতিয়াহ'লেতো ইমান খিনি এফাৰ্ট কৰিব নোৱাৰে ন সিহঁতে আৰু আজিকালিটো স্মাৰ্টফোন তোমাৰ থাকেই চব ল'ৰা ছোৱালী বিলাকৰ দামী কম দামী চবৰে হাতে হাতে থাকে আৰু কিছুমান এনেকুৱা ল'ৰা ছোৱালী আছে সিহঁতে মোবাইলটো অকল পঢ়াৰ কাৰণে ইউজ কৰে সেই সেইবিলাকৰ কাৰণে কিন্তু এইটো অনলাইনটো কিন্তু বেষ্ট হয় দেই। এই এনেকুৱা ল'ৰা ছোৱালী বিলাকৰ কাৰণে কিছুমানতো থাকে তোমাৰ পঢ়াত একদম ধাণ্ডা নাই অন লাইন ক্লাছ টো লৈ পেলায় বেলেগ ভিডিঅ' চাই থাকিব ইনষ্টা, ফেচবুক, ইউটিউব খুচৰি থাকিব
হয় হয় ঠিকেই কৈছা মানে সেই অকল মোবাইল টো পাই গৈছে বোলে পঢ়াত মানে মাক বাপেকক কব পঢ়িম বলে মোবাইলটো লাগে মোবাইলটো দি দিলে মানে মাক বাপেকে কি কষ্টত বা মোবাইলটো লৈছে সেইটো নাচায় এতিয়া মোবাইলটো পাইছে পঢ়া নামত মোবাইলত কিবা বেলেগ কাম কৰি আছে মানে মোবাইল চাই আছে গেম খেলি আছে ধেমালি কৰি আছে সেইবোৰ কৈ থাকিলে নহ'ব কেনেকে লৈছে সেইটো দেখি কিনে মানে নিজৰ আৰ্থিক অৱস্থাটো দেখি পঢ়িবও লাগিব অলপ যদি সি বোলে ধনী আছে বোলে পইচা দি পাই গৈছে সেইটো বেলেগ কথা মানে কিছুমান বুজি পাব লাগে কথা নিজে
অ নিজে কিছুমান কথা বুজি পাব লাগে কাৰণ তোমাৰ মানে কি হয় আ আজিকালি এনেকুৱা হৈছে ফেমিলি মানুহে কি কৰে নিজে বিজি থা কে বাচ্ছা বিলাক মানে বাচ্ছা বুলি নকও ডাঙৰ মানে অকমান আমাৰ বয়সলৈকেও মানে কি কৰে তে মোবাইলটোৱে চাই থাক বা ক'ৰবাত যায় ক'ৰবাত নাযায় ইমান খিনি গুৰুত্ব নিদিয়ে ওলাই গৈছে যাব দিয় আৰু সেইবিলাক ভাবি নাচায় যে কিয় ওলাইছে ওলাই গৈছে মোবাইলটো লৈ পেলাই মোবাইলটোত কিয় বিজি থাকে ইমান ইমান খিনি খুচৰি নাচায় সেইটো কাৰণে আজি ল'ৰা ছোৱালী বিলাক বহুত বেয়া হৈ গৈছে।
হয় হয় ঠিকেই কৈছা মানে আজিকালি হেৰি ল'ৰা ছোৱালীবোৰ স্কুলে হওক বা কলেজে হওক যাবই নিবিচাৰে একেবাৰে যাব নিবি ক'ব গলে
উম উ উ তাৰপিছত বেগ লাগিব এন চি লাগিব তোমাৰ এনে চি লাগি প্ল ক্লাছ নকলে তোমাৰ এন চি লাগে নত এন চি লগ লাগিলে পইচাতো সিহতে দিবৰ কাৰণে ৰেডি থাকে কিন্তু ক্লছ কৰিব নাযায়।
উম সিহঁতে নিজে যাব লাগে তেতিয়াহে বুজি পাব কেনেকে হৈছে কি হৈছে। মানে চব বস্তু এক্সপিৰিয়েঞ্চ কৰিব লাগে অকলে মোবাইলতে বুলি নহয় চব বস্তু কৰিব লাগে পঢ়াৰ লগত খেলা হওঁক বা ঘুৰাই হওঁক চব কৰিব লাগে চবফালে থাকিব লাগে অকল এফালে থাকি লাভ নাই ক'ব গ'লে।
উম উম উম উম সেইটো হয় আৰু তোমাৰ কি হয় আজিকালি কিছুমান বাচ্ছা ল'ৰা ছোৱালী বেয়া থাকে হা এ ঘৰৰ মানুহে জানে যে নিজৰ লৰা মানে আজিকালি মাক দেউতাক বা ফেমিলি ঘৰৰ মানুহে চবে জানে যে নিজৰ বাচ্ছাটো কেনেকুৱা ন নিজৰ বাচ্ছাটো ভাল নে বেয়া বাহিৰত গলে ভালকে থাকিব নে বেয়াকে থাকিব সেইটো বস্তু ফেমিলি মানুহে জানে ত সেনেকুৱা যদি কিছুমান বেয়া বাচ্ছা ল'ৰা ছোৱালী আছে ন সিহঁতক আচলতে মোৰ মোৰ মতে বাহিৰত পঢ়াবৰ কাৰণে খেদাব কেতিয়াও নালাগে। ঘৰৰ পৰাই পঢ়াব লাগে সিহঁতক কাৰণ বাহিৰত গ'লে সিহঁতে ড্ৰিংক কৰিব বেয়া বেয়া লগ হব বেয়া মানুহৰ লগ হব, বেয়া ফূৰ্তি বাৰ্তা কৰি থাকিব। কাৰণ সিহঁতো মানা কৰা মানুহ কোনো নাই ফোন কৰি পেলাই ঘৰত কব যে মই ৰুমত আহিছো কিন্তু ৰুমত আহিম বুলি কই সিহঁতে এইবিলাক কৰিব যা বেলেগত
হয় হয় বহুতো সেনেকুৱা দেখা যায় কব গ'লে।
অ'
বহুতো এনেকুৱা দেখা যায়। আৰু ক'ব গ'লে হেৰি আগৰ মানে আমাৰ আমাৰ মানে আমাতকে অলপ আগৰ যোনখিনি আছিলে জেনেৰেশ্যন। সিহঁতৰ সেই কিতাপ খিনিত মানে ভালকে চব মানে যি পঢ়া থাকে চব ধুনীয়াকৈ লাইন বাই লাইন ধুনীয়াকৈ লিখা থাকে। আজিকালি যুগৰ বুলি ক'ব গ'লে সেইবোৰ মানে ভালকে লিখা নাথাকে ওপৰে ওপৰে লিখা থাকে কিতাপত এইখিনি পঢ়িলে হৈ যায়। সেনেকে পাৰ্ট পাৰ্ট কে দিয়া থাকে আগৰ কিতাপবোৰ সেনেকে নাছিলে কিন্তু। সিহঁতৰ কিতাপবোৰ ডাঙৰ ডাঙৰ শকত আছিলে চব ডিটেইলছত ধুনীয়াকে লিখা আছিলে আজিকালি আজি মানে আজিকালি চব যিমান পাৰে পাতলাকে লিখা থাকে সৰু কিতাপ চব।
আৰু সেইবিলাক তোমাৰ অকমান স্মাৰ্ট মানুহে বুজি পাব স্মাৰ্ট ল'ৰা ছোৱালি বিলাকে বুজি পাব যোনে অকমান বস্তুটো খতা খতোৱাই ন ব্ৰেইনটো খটাই পেলাই কাম কৰে সিহঁতে বুজি পাব।
উম।
মানে বেছি গুৰুত্ব নিদিলে এইবিলাক বস্তু বুজি নাপায়।
উম হয়।
পঢ়াতো ভালকৈ পঢ়িব লাগে এটা সময়ত ভালকে পঢ়ি পেলাই কিবা এটা কৰিব লাগে চব ল'ৰা ছোৱালী বিলাকে। কাৰণ তুমি চাকৰি কৰি পেলাই তুমি জীৱনটো এনজয় কৰিব পাৰিবা।
অ' সিহঁতে পঢ়িব বেলেগৰ কাৰণেতো পঢ়া নাই নিজৰ জীৱনৰ কাৰণে কিবা এটা ভাল কামে হওঁক বা ডাঙৰ মানুহ হওঁক। মানে নিজৰ উন্নতিৰ কাৰণেহে পঢ়িছে বেলেগৰ কাৰণে নাই পঢ়াটো সেইটো নিজে নিজে পঢ়িব লাগে ক'ব গ'লে।
অ' অ' নিজে পঢ়িব লাগে আৰু তোমাৰ কি হয় আজিকালি তোমাৰ চাকৰিতো ভগৱানৰ কৃপ পাত মানে মানুহবিলাকে চাকৰি কম বয়সতে পোৱা হৈছে কিছুমান যদি ভালকে পঢ়ে। ত চাকৰি পোৱাৰ পিছত নিজৰ পইচা অকমান এনজয় কৰ এনজয় মানে জীৱনত কৰিব লাগে।
উম, সেহেঁতে এনজয় কৰিব সময় পাব কিন্তু পঢ়া সময়ত পঢ়িব লাগে যোনটো সময় যি পাইছে তেতিয়া। সেইটো কৰিব লাগে হয় নাই।
অ' অ' সেইটো হয়।
উম। মানে একেবাৰে চব ভোক একটা সময়তে ল'ব বিচাৰে সেইটো কেতিয়াও নহয়। যোনটো সময় যি কাম হয় সেই কাম মানে সেই সময়ত সেই কামটো কৰিব লাগে। এতিয়া পঢ়া সময় পঢ়িব লাগে পিছত খেলা সময় যোনটো খেলা সময় খেলিব লাগে। যোনটো কমোৱা সময় সিহঁতে কমাই কিনে সেই সময়খিনি। তেতিয়া ভালকে পইচাটো কমাই কিনে সেই সময়টো পাৰ কৰিব পাৰিব পিছলৈ।
উম -উম ভালকে পঢ়ি চৰি কৰিব লাগে মানে এতিয়া ভাবে কি যে এ নাই মোবাইলটো চাই থাকো কিবা কৰি থাকো সিহঁতৰ কাৰণে এইটো বস্তু বেয়া হৈ গৈ আছে।
অ' পিছত গৈ পস্তাব কিন্তু সেহঁতে ক'ব গ'লে।
অ, অ, সিহঁতে পিছত গৈ পস্তাব আচলতে ভালকৈ নপঢ়িলে।
উম হয়।
আৰু বেছিকে তোমাৰ এতিয়া এই আজিকালি ল'ৰা ছোৱালী বিলাক তোমাৰ বেয়া সংগত পৰি পেলাই বেয়া বস্তু চাই চাই মানে বেয়া হৈ গৈ আছে। নাভাবে নিজৰ কথা বেয়া বস্তু খোৱা ষ্টাৰ্ট দিছে বহুত কম এজৰ পৰাই বহুত বেয়া বস্তু খায়।
উম, হয় হয় আজিকালি ক'ব গ'লে যে সেই বিষাই খিনিও মানে এনেকুৱা হৈ গৈছে। সেহেঁতে ৰাস্তাত বহি বহি বহুত বেয়া বেয়া বস্তু খাই থাকে ক'ব গ'লে। আৰু প্ৰশাসনেও একো নকয় কব গ'লে।
আৰু এই বস্তুটো কম কৰিব লাগে তোমাৰ বাচ্ছা বিলাক ন যদি। গম পাইছে ফেমিলি মানুহে বাটচাটো বেয়া হৈছ বেয়া বস্তু খোৱা বুলি গম পাইছে, ত' সিহঁতৰ পকেট মানি দিয়াই বন্ধ কৰি দিব লাগে। সিহঁতে পকেট মানিৰ পৰাইটো খাই, ঘৰত ক'ব কি যে মই অমুকত যাওঁ মোক টু হান্দ্ৰেট এটা লাগে, কিন্তু সিখিনি জেগাত গ'লে ফিফটি ৰুপিচ তাতে হৈ যায়। বাত ওৱান ফিফটিটো সিহঁতে এক্সট্ৰা লৈ যায় লগ সেইটোৰেতো বেয়া বস্তু খাই ন, পইচা জমা কৰি পেলাই।
হয়, আৰু মাক বাপেকেৰো কিছুমানৰ ভুল থাকে ক'ব গলে। আৰু কিছুমানতো পেৰেণ্টছ এনেকুৱা থাকে যে, সৰুতে মানে গাড়ীও দি দিয়ে ক'ব গ'লে।
অ', মানে আজিকালি কি হৈছে মেট্ৰিক পাছ কৰি পেলাইয়ে আগতে আম আমাৰ বয়সত কি হৈছে মেট্ৰিক পাছ কৰি পেলাই ম'বাইল এটা ল'ম দেই। এটা মোবাইল লাগিব আৰু কাৰণ আমি মোবাইল পোৱা নাছিলো। কিন্তু কি এটো লকডাউনৰ টাইমতেই মোবাইল পালো ন আমি কিন্তু তাৰ আগতে তোমাৰ মেট্ৰিক পাছ হায়াৰ ছেকেণ্ডাৰী পাছ নকৰালৈকে মোবাইল নিদিয়ে। তোমাৰ লক ডাউনৰ টাইমত অনলাইন ক্লাছ কৰিব লগাব হোৱা কাৰণে মোবাইল দিছ ছিলে বাচ্ছাবলাকক, ত' আজিকালি সেই আগতে সেনেকোৱা আছিলে যে মেট্ৰিক পাছ কৰিলে মোবাইলটো দিবা লকডাউনতে মোবাইলটো দি দিলে আৰু কিন্তু আজিকালি এনেকুৱা হৈছে মেট্ৰিক পাছ কৰাৰ পিছতে নাই মোক বাইক লাগিব। মোক ইমান আৰু মোবাইলৰ তোমাৰ পায়ে যায় আৰু মোবাইলত তোমাৰ মানে কম দামী মোবাইল নোখোজে মোক আইফোন লাগিব, মোক এক লাখ টকীয়া ম'বাইল লাগিব। কিন্তু আমি ইমান দামী বিচৰাই নাছিলো।
উম।
তিনটা চটা লাগে চলাব পাৰিলে হ'ল।
অ', এটা ভাল ফোন এটা স্ক্ৰীনটাচৰ পালে হয় মানে সিমানতে আমি শান্তি আছিলো।
উম, উম। আজি কালি ল'ৰা ছোৱালীবিলাক মাক মানে পেৰেণ্টছ বিলাকে বেয়া কৰি দিছে, ফেমিলি মানুহে বেয়া কৰিছে ফেমিলি মানুহে পকেট মানি বা পা খোজাৰ লগে লগে বস্তুটো দিয়ে যে, সেইটো কাৰণে চান্স পাই গৈছে সিহঁতে বচ স্তুবিলাক বেছিকে খোজাৰ কাৰণে।
দিব লাগে মানে ইমানো মানে দাঙি দিব নালাগে যে, লাগে বুলি কৈছে দিবই লাগিব মানে সেনে কে দিব নালাগে ক'ব গ'লে, বোলে সিহঁতে পঢ়াত ভাল ত' আজি ইয়াতে ফাৰ্ষ্ট আহিছে, তই ফাৰ্ষ্ট আহিছ মই তোক এনেকোৱা এটা কিবা দিম তই এনেকোৱা কৰি দে। তেতিয়াহে দিম, সেনেকে মানে ক'ব লাগে তে তিয়া সি এফালেও মন দিব, তেতিয়াহে বস্তু পাব তেতিয়া মানে দিব ভাল পাব মানে।
অ', সেইটো হয় বাৰু তুমি ঠিকে কৈছা আৰু তোমাৰ কি জানানে আজিকালি বাচ্ছা বিলাকক ন কাম-কাম যে কৰাই, ঘৰৰ মানুহে কাম ক ৰাব লাগে যে তই কা নিজৰ কাপোৰখিনি নিজে ধু তই যদি কাপোৰ ধোৱা, তোক মই ফিফটি ৰুপিছ এটা দিম সেনেকোৱাকে কাম কৰাব লাগে।
অ', হয়-হয় ঠিকে কৈছা, তেতিয়া নিজেও পি ছলে শিকিব এনেকে নিজৰ কাপোৰ ধোৱা, সেইটোও ভাল হ'ব।
অ', অ', বাকী দিয়া তে ৰাখিছো ন।
অ', অ', হ'ব দিয়া। উম, উম, ভাল শিকিলো তোমাৰ পৰা সেইবিলাক।